হেল্ল', হেল্ল', হেল্ল', অ' শুনিছো।
অহ', কোৱা।
খবৰ ভালে তোমাৰ? খবৰ কেনেকুৱা? ভাল, ভাল। নে তোমাৰ ঘৰ, এতিয়া মইতো বৰ্তমান ভাত টো খাই অলপ মানে, শুওঁ বুলি ভাবিছিলোঁ।
অ'।
তুমি কৰি আছা?
মই এনেই আছোঁ আৰু ঘৰতে। কি কৰিম?
অ', অ', ভাত খালা?
ভা নাই খোৱা, তুমি খালা?
খালো খালো
বাকী গৰম বন্ধত ক'ত যাম বুলি ভাবিছা
গৰম বন্ধত মই তোমাৰ হেৰি তাৱাং যাম বুলি ভাবিছো
অ',
তুমি যাবা নেকি আমাৰ তোমাৰ মই পোন্ধৰ তাৰিখ মানে যাওঁ
আচ্ছা, কিহত যাবা
আমি বাইকত যাম
অ', কেজন মানু যাব
আমাৰ এই ল'ৰা আমি চাৰিটা বা পাঁচটা যাম আৰু
অ ', ছোৱালী নাই
ছোৱালী নাই ছোৱালী ক'ত যাব, এ তোমালোকে যাবা নেকি?
কৈ চাও মোৰ লগৰ খিনিক যদি যায় যাম একেলগে
অ', দিয়া কণ্টেক্ট কৰিম তেতিয়াহ'লে ন যোৱা অ',
মানে, পইচা কিমান মান লৈ যাম বুলি ভাবিছা
পইচা তোমাৰ এটা তুমি চাৰে তিনি হাজাৰ চাৰি হাজাৰ মানে এদিনতে গৈ গুচি নাহু নহয় আমি মানে পাঁচ ছয় দিন মান থাকিম মানে ঘূৰি পক আহিম আৰু
অ', অ', সেইটোৱে সুধিব খুজিছিলোঁ বাকী হোটেলত থাকিবা নেনে কেম্পিং কৰিবা হোটেলত থাকিম বুলি ভাবিছো নে এনে নে কেম্পিং কৰি থাকিম বুলি ভাবিছ
কেম্পিং কৰিলে ভাল হ'ব বেছি অলপ
অ', ভাল লাগিব তেতিয়া
কেম্পিং কৰিলে ভাল লাগিব অলপ, আৰু মানে এনে কেম্পিং কৰিয়ে থাকো আমাৰ ইয়াত
অ', মাতিবা কেতিয়াবা
অ', মি মানে আমাৰ ইয়াত নদী আছে ন, আমি মানে লগৰ কেইটামান যাওঁ আৰু কেম্পিং কৰো ৰাতি পিকনিক নিচিনা খাওঁ আৰু তাত ভাল লাগিব অ',
এনে তুম কি পঢ়ি আছা এতিয়া
মই তোমাৰ ফাইনেল দিম এইবাৰ ছেকেণ্ড ইয়াৰ
চেকেণ্ডে দিবা ইবাৰ
উম, তুমি কি পঢ়ি আছা?
মই এবাৰ তোমাৰ বি এ ফাৰ্ষ্ট ছেম
আচ্ছা, বাকী আগতে ক'বাত ফুৰিব পৈছে নে নাই
আগতে গৈছো বাৰু
ক'ত ক'ত গলা
আ-
ক'ত ক'ত গলা
তোমাৰ মই এতিয়া, দুই মাহ গৈছিলোঁ
উম।
এ, তুমি যোৱা নাই নেকি? আৰু এনে
মইতো মানে, মই এনে, যেতিয়া সৰু আছিলোঁ তেতিয়া ফুৰা মানে, মই মাহঁতৰ লগত মানে, বহুত জেগা ঘূৰিলোঁ। মানে তোমাৰ তিনিচুক কীয়া, আঠখেলীয়া, আঠখেলীয়া নামঘৰ, তাৰপিছত তোমাৰ শিৱসাগৰ তাৰ টিলিঙা মন্দিৰ, মানে এভৰিথিং মই চাই আহিছোঁ। খালী মানে এতিয়া চাব-চাবলগীয়া জেগা, খালী মানে এতিয়া জগন্নাথ পুৰী আছে।
অ'।
তুমি গৈছা জগন্নাথ পুৰী?
জগন্নাথ মই যোৱা নাই বাৰু। মানে মই গৈ, যাম বুলি ভাবিছিলোঁ, মানে আইতাক লগত না, মানে, মই যে সৰু সৰু হৈ আছোঁ না। ক'ত নিব আৰু মোক?
অ', অ'।
এতিয়া যোৱা নাই বাৰু। এনেকে যাম বুলি মানে, ভাবিছোঁ আৰু কেতিয়াবা
উম।
আমি গ'লে তোৰ বাইকতে যাম চাগৈ মানে যদি যাওঁ আৰু মানে বাইকত গ'লে বেছি ভাল লাগে আৰু
বহুত দূৰ নহ'ব জানো?
অ', একো নহয়। তেওঁ ভাল লাগে বাইকত গৈ।
উম, তেলটো বহুত যাব।
অ', যাব তেলটো বাৰু।
উম।
কৈ আৰু, তোমাৰ কাৰত গ'লেও একেই হ'ব, বাইকত গ'লেও একেই হ'ব।
হয় বাৰু
তেলটো ভৰাব লাগিবই, মানে চবতে
তুমি ঘৰৰ পৰা অকণমান দূৰ গ'লেও তেলটো ভৰাব লাগিবই। বাকী, ঘৰত চবৰে ভাল?
ভাল, ভাল। তোমালোকৰ?
ভালেই আৰু
আৰু তোমালোকৰ ঘৰত এনে কোন-কোন আছে?
আমাৰ ঘৰত তোমাৰ, মা, দেউতা, আইতা আৰু মই।
অ', অ'।
তোমালোকৰ
মই, দাদা, আৰু মা, আইতা আৰু দেউতা।
আচ্ছা।
উম।
বাকী, কিবা তুমি বিজনেছ কৰি আছা নেকি এক্সট্ৰা?
বিজনেছটো এনেকুৱা। মই তোমাৰ, এতিয়া মই, এতিয়া মানে, এটা জব কৰি আছোঁ, মানে তোমাৰ আৰ্মিৰ আণ্ডাৰত মানে চিধা চিকিউৰিটি কৰোঁ মই।
আচ্ছা।
তুমি কৰিছা নি বিজনেছ?
মই তোমাৰ তেনেকে বিজনেছ কৰা নাই। মানে তোমাৰ, আ, চিভিল দেখিছা ন?
নাহা
কলাৰৰ যোনটো, উম, পুলিচৰ নিচিনা ড্ৰেছ হয়।
অ', অ', অহ।
তাতে মানে কৰি আছোঁ বৰ্তমান।
অ' দৰমহাটো কেনেকে গ'ল?
দৰমহা মানে আমাৰ তেনেকা মানে যে তোমাৰ সদায় ডিউটি পৰে মানে তেনেকা নহয় হা। অ' তোমাৰ অনলি মানে তোমাৰ জোনটোত অকেজন হয় কিবা এটা অকেজন ধৰা যে দুূৰ্গা পূজাৰ ভাচানিত আমাৰ ডিউটি পৰে। ভিৰ হয় ন' বহুত। ছয়টাতে ডিউটি পৰে, তোমাৰ ইলেকচন ডিউটি পৰে। দেন তোমাৰ মানে ইটা অকেজনত হয় আৰু। তেনেকে ডিউটি পৰে, তেনেকে পইচা দিয়ে মানে তোমাৰ ধৰা এদিনত যদি তোমাৰ ডিউটি ধৰা তিনদিন, চাৰি দিন আছে তিনদিন, চাৰিদিনত তুমি উ, তিনি, চাৰি হাজাৰ টকা পাই যাবা। আৰু ধৰা তুমি এদিন যদি ডিউটি কৰা তেতিয়াহ'লে এহেজাৰ মান পাই যাবা।
অ'। ঠিকে আছে আৰু। অ', অ, কৰিব লাগে।
পাৰ্মানেণ্ট যে কিবা হ'ব মানে সেনেকা নহয় মানে পাৰমানেণ্ট নহয় মানে সেইটো তোমাৰ অনলি মানে তোমাৰ যেন অকল অনলি তুমি পাৰ্ট টাইম বুলিবহে কাৰণেহে তুমি মানে যাবা হেৰি কৰিব কাৰনে, মইতো অনলি ওৱান মই, হা? উম
কোৱা কোৱা কোৱা, তুমি কৈ থাকা, কৰি লোৱা।
মানে অনলি মই মানে অকল ড্ৰেছবোৰৰ কাৰণেহে মানে ম সোমাই আছোঁ। মোৰ মোৰ এ, ডিফেন্সত মানে মোৰ বহুত মন ন'।
তোমাৰ মই ডিফেন্সত মান যাওঁ ভাবি আছোঁ, তাৰমানে এপ্লাই কৰিছোঁ না, মই ৰানিং যাওঁ মানে এ এপ্লাই কৰিছোঁ এইবিলাক অগ্নিবিৰ, এছ এছ চি। এনেই তুমি ৰাণিং কৰিব যোৱা নে নোযোৱা?
ৰানিং কৰিবলৈ মোক এতিয়া যাব নিদিয়ে কাৰণ এতিয়া মই ফাইনেল দিম ন'।
অ' ঠিকে আছে বাৰু। ভালকে পঢ়িবা আৰু ফাইনেল দিবা। কেণ্ডিয়াৰ।
তাকেই। কি বা হয় এতিয়া।
এ, মানে তুমি পঢ়ি গ'লে হ'ল মানে তোমাৰ ইজিয়ে আহে ছেকেণ্ড ইয়াৰত।
উম, ত' বনাই লিখিব পাৰি নে?
বনাই ৰাখিব পাৰে, তোমাৰ ইংলিছতো তুমি বনাই লিখিব পাৰিবা অলপ মানে। খালি তুমি পলিটিকেল, এডুকেশ্যনত তুমি একদম বনাই লিখিব পাৰিবা।
উম।
এনেই বনাই লিখি দিবা তুমি হৈ যাব। মই দিছোঁ না, মই বনাই বনাই লিখিছোঁ বাৰু।
পিছত তুমি হে কি বুলি কয় উ, ফিউচাৰত মানে কি কৰিম বুলি ভাবিছা জব কৰিম নে বিজনেছ?
বিজনেছো কৰিব লাগিব বাৰু, মই তোমাৰ জব কৰিম বুলি ভাবি আছোঁ।
কিহত জব কৰিবা ডিফেন্সত নে?
ডিফেন্ঞ্চত অ'। কি হয় আৰু।
দৌ-দৌৰিব যোৱা তুমি?
দৌৰিব যাওঁ বাৰু।
আচ্ছা। বাকী কিবা এপ্লাই কৰিছা নেকি?
এপ্লাই এপ্লাই কৰা নাই মানে আহা এতিয়া আহিবতো আৰু এপ্লাই তাৰপিছত কৰিম মানে, মোৰ মানে বয়সো হোৱা নাই। অলপ কম হৈ আছে।
অ' ওঠৰ বছৰৰ তলত নোৱাৰি জানো দিব এপ্লাই কৰিব?
মোৰ চাৰে সুতৰ' পাৰ হৈছেহে।
আচ্ছা। ইমান মানে ইমান জল্দি বিয় পাই গ'লা যে?
অ' মানে তোমাৰ চোৱা, মই ডিচেম্বৰ তোমাৰ দুহেজাৰ আঠৰ হয় ন মই ডিচেম্বৰ এক তাৰিখে, মানে একদম না লাষ্টৰ মাহটো পাইছো জানা, আমাৰ ডিচেম্বৰ এক তাৰিখে না মই লাষ্টৰ মাহটো আছো আঠৰ
মোৰ বাৰু ছেপ্তেম্বৰত ওঠৰ বছৰত সোমাব
অ' মই মানে ডিচেম্বৰ একদম মানে লাচ তোৰ মাত পাইছোঁ যে, সেইকাৰণে। ডিচেম্বৰত সোমাব বাৰু ওঠৰ।
তাৰ পিছৰ পৰা এপ্লাই কৰিবা চাগে নহ?
অ'! মানে, এতিয়া কৰিব পাৰিম। এতিয়া, এপ্লাই কৰিব পাৰিম।
অ'! অ'! এ, এপ্লাই নকৰা নাই নেকি? এপ্লাই কৰিবা নে নকৰা?
কৰিম। মানে, এতিয়া আহা নাই ন' এপ্লাইটো। এপ্লাইটো আহিলে কৰিম। মানে, চাৰে সোঁতৰ বছৰ লাগে না।
উম
চাৰে সত্তৰ হলেহে কৰিব পাৰিম
উম'।
কৰিব গৈছিলোঁ তাৰপিছত কলে বয়সটো হোৱা নাই তোমাৰ, তুমি ওঠৰ বছৰ হ'লে আহিবা বুলি কৈছে আৰু অ'
চ'বতে মানে ওঠৰ বছৰে লাগে
অ'! ওঠৰ, যদি পুলিচত এপ্লাই কৰিবা, তেতিয়া মানে, ওঠৰ বছৰ লাগিবই।
সেইটোতো পুৰা কমপ্লিট উঠোৱা বছ এইটিন হ'ব লাগিব
ওঠৰ হ'বই লাগিব। খালি, চাৰে সোঁতৰ লাগে।
মানে, মই দিব পাৰো মানে তিছ মই দিব পাৰোঁ সনেকে।
তুমি, এপ্লাই কৰিব পাৰিবা?
ছোৱালী লয় ন' নলয় আকৌ? ছোৱালী লয় ন' নলয়?
বুজি পোৱা নাই, ভালকে কোৱা
কিয় নলয়? এ! ছোৱালী নলয়, চব লয় ল'ৰা- ছোৱালী।
ছোৱালী মানুহৰটো বেছিয়েই মানে কষ্টটো চাগে কমিয়েই হয়
ক'ম বাৰু
অ'!
ছোৱালীৰ চাকৰি ল'ব একদম সহজ।
অ' আমাৰ ছোৱালী মানুহ বিলাকৰ মানে তোমাৰ চব বস্তু কম, কমকে দিয়ে ন? ৰানিং ৰানিংটো ধৰা টাইমিং টো কম দিয়ে মানে বেছিকে দিয়ে আমাক
অ'
আৰু আমাৰ তোমাৰ, উম! তোমালোকৰ পোশআপ-চোশআপ মাৰিব দিয়ে। সেইটো মানে আমাক মাৰিব নিদিয়ে ন?
নিদিয়ে-নিদিয়ে। দিব-দিব, তোমালোকৰো দিব। দিব মানে, তোমালোকৰ কমকে দিব মাৰিব।
পুলিছটো নিদিয়ে?
নাজানোঁ পুলিচত বাৰু। এনে, আৰ্মিত দিব বাৰু।
আৰ্মি, আৰ্মিতো মই দিব নোৱাৰো, মোৰ হাত কটা আছে
হাত কাটা আছে
উম! হাত কটা চিন আছে যে হাতত? মানে, হাতত কাটা চিন আছে। সেইকাৰণে মানে, আৰ্মিত নাপাওঁৱেই। আৰু আৰ্মিত ধ লক পুৰা পাৰফেক্ট হ'ব লাগিব ন
অ', পাৰফেক্ হব লাগিব আৰুঠয়া উম
তেনেককা মানে মোৰ নহয় যে সেইকাৰণে মই আশাই নকৰো আ মিলে
আহ ঠিকেই আছে বাৰু হা, হা
সপোন আাছিলে আৰ্মি হোৱা, কিন্তুমান নোৱাৰো এইটো পচিবল নহয় মানে,
হ'ব দিয়া ন, তোমাক কন্টেক্ট কৰি আছো পিছত অ',